হেলৌ
অহ কোৱা
উ ভালনে বৰ?
অঁ খবৰ ভালে আছোঁ আৰু তোমাৰ খবৰ ভাল?
চ দিয়া ভালে আছো।
আচ্ছা কি কৰি আছিলা এনে?
এয়া বাহিৰৰ পৰা আহিলো। বাহিৰত ইমান প্ৰদূষণ হৈ আছে মানে। মানে কি কবা আৰু
নকবা আৰু তাৰপিছত এইফালে প্ৰদূষণৰ কাৰণে কিমান গৰম গৰমত থাকিবই পাৰে নাই ইমান গৰম দিছে।
আহ এই কি কবা ইমান প্ৰদূৰ্ষন হৈ আছে। এই কিছুমানে ইমান প্লাষ্টিক ব্যৱহাৰ কৰে, ইমান গাড়ী ঘোৰা হৈছে, গাড়ীৰ কাৰণে ইমান প্ৰদূৰ্ষণ হৈ আছে।
তাকেইেতো আজিকালিতো উশাহ নিশাহ লওঁতে মানে লাগে যে অকল ধূলি বালিহে লৈ যাই আছোঁ। আৰু পুৰা স্বচ্ছ বতটো পোৱাই নাই কতো।
হয় গছ গছনিও নাইকিয়া হৈ গৈ আছে গছ গছনি নাইকিয়া কৰি দি আছে আকৌ ইমান উন্নতি কৰাৰ কাৰণে কিবা ফ্লাইঅভাৰ বনোৱাৰ কাৰণে গছ গছনি কাটি আছে
অঁ দেখিছোঁ মই দীপৰ বিলৰ ওচৰত কিমান গছ কাটিলে নহয় জানো
হয় আগৰ দৰে তেনে আগৰ দৰে তেনেকুৱা বতাহো পোৱা নাযায়
ইমান ডাঙৰ ডাঙৰ ইমান মূল্যবান গছ ইমান মূল্যবান গছবোৰ কাটি দিলে তেওঁলোকে আৰু সেই চৰকাৰক মানে যদি আমি পাব্লিক কে যদি জনতাই যদি প্ৰশ্ন কৰোঁ তেনেহ'লে তেওঁলোকে একো উত্তৰো নিদিয়ে ভালকৈ যে গছ লগাব বা ক'ৰবাত কি উন্নতি কৰি আছে কেৱল বীজ আৰু ঘৰ বনালে তো নহব ন আমাকতো প্ৰফিট টো বচাব লাগিব নহলে কেনেকে
হয় আৰু মানুহও মানুহ বোৰেও বুজি জি নাপায় মানুহবোৰো ইমান লেট- তাৰা পেলাই থাকে পানীত নলা নৰ্দমা পানী ইমান লেতেৰা পেলাই থাকে প্লাষ্টিক পেলাই থাকে সেইবোৰতো আকৌ মি মিহলি হৈ নাযায় নহয় মাটিৰ লগত পানী পেলাই এইবোৰ প্ৰদূষণ কৰি আছে খোৱা পানীও ইমান আমি ইমান আগতে এতিয়া ফিল্টাৰ কৰি খাব লাগে।
অ আগতে মানুহে পুখুৰীৰ পৰা স্বচ্ছ পানী পাইছিলে পুখুৰী আৰু নদীৰ পৰা পানী আনি তেওঁলোকে খাব পাৰিছিলে কিন্তু এতিয়াৰ সময়ত তুমি- চাব যোৱা পুখুৰীৰ পানী যেনে কলা নলাৰ নিচিনা কলা পানী হৈ আছে। তাতে মানুহে নিজৰ জীৱ জন্তুবোৰক ধুব দিয়ে কাপোৰ ধুই দিয়ে সেইবোৰ কৰে কিন্তু সেই পানীবোৰ স্বচ্ছ কৰি ৰাখিব লাগে তাতে প্লাষ্টিক পেলাব নালাগে সেইবিলাক একো নাছে এনেধৰণে জনতা যদি আমাৰ প্ৰকৃতি টো বৰবাদ কৰি দিয়ে আমি কেনেকৈ থাকিব পাৰিম জীয়াই থকাটো আমাৰ কাৰণে অসুবিধাজনক হৈ যায়
এই মানুহে যিবোৰ প্লাষ্টিক বোৰ পেলায় সেইবোৰ বতাহ বা বৰষুণৰ লগত গৈ নদীত পৰে নদীৰো মাছ আৰু যিবোৰ প্ৰাণী থাকে, সেইবোৰো সেই খাই লৈ সেইবোৰো বেমাৰ হৈ থাকে। আৰু সেইবোৰ মাছেই আমি খাওঁ। সেইবোৰ কাৰণে আমাৰ কাৰণেতো বহুত ভয়ানক হয়। সেইবোৰ খাই পালে মানুহ মৃত্যু মুখত পৰে দেখা নাই তোমালোক দেখি জানে ব্ৰহ্মপুত্ৰ তো ইমান লেতেৰা হৈ গৈছে আগৰ দৰে ব্ৰহ্মপুত্ৰ নাই?
অঁ ব্ৰহ্মপুত্ৰৰ লগতে গংগা গংগা নদীটোৱে কিমান লেতেৰা হৈছে। আৰু এই এ নলা নৰ্দমাৰ প্লাষ্টিকবোৰ পেলোৱাৰ কাৰণে কি হৈছে আমাৰ অসমত বেছিকৈ বানপানীও বাঢ়ি গৈছে। ঠায়ে ঠায়ে বান হয় ৰাস্তা অল বৰষুণ সোনণতে পানী উঠি যায়, এইবোৰৰ কাৰণে কাৰণ নলা নৰ্দমাবোৰ চাফা নাই? লাচ কেদি আটকি আছে। সেই পানীবোৰ যাব পৰা নাই ড্ৰেইনবোৰ আটকি আছে হয় নে নাই?
হয় আমি এইবোৰ স্বচ্ছতাৰ অকমান ল'ব লাগিব। মানুহক অকমান আশ কৰিব ক'ব লাগিব যে আপোনালোকে সেইবোৰ নকৰিব কিন্তু মানুহে সেইবোৰ কথা বুজি নাপায়, মানুহে আৰু লেতেৰা কৰিয়ে থাকে।
তাকেতো মানুহৰ গামি সকলোৱেও সজাগ হ'ব লাগে চৰকাৰে কিছুমান পদক্ষেপো ল'ব লাগে। যে সময় সময়ে মানুহে জনাওঁক যে চচ্ছ টো মানিব লাগে সেইটো মান প্লাষ্টিকৰ ব্যৱহাৰটো কমাব লাগে। চৰকাৰে মাজে মাজে যদিও কয় যে প্লাষ্টিকৰ ব্যৱহাৰ কমাওক বা প্লাষ্টিক যদিও নাইকিয়া কৰে এই একমাহ পাছত দুদিন পাছত আকৌ সেই প্লাষ্টিকটো ব্যৱহাৰ কৰা হয়। তে সেই বস্তুটো আমাৰ সকলো জনতাই বুজিব লাগে যে আমাৰ পৰিৱেশটো যদি আমি এতিয়াৰ পৰা নবচাও আমাৰ এই আগব আগলৈ আহিবলগীয়া সেই আহ যিটো আমাৰ জনসংখ্যা আছে তেওঁলোকৰ বাবে বহুতো অসুবিধা হ'ব। তুমি কোৱাচোন ন এ ছাত্ৰ ছাত্ৰী যিসকলক সৰুৰ পৰা আমি কেনেদৰে মানে এই প্ৰদূষণটো ৰোধ কৰাটো শিকাব লাগে কিবা
ছাত্ৰ ছাত্ৰীহতক ক'ব লাগে যে আমি ভালদৰে শিকাব লাগে। যে প্লাষ্টিক যতে ততে নেপেলাবা যতে য'তে আমি গছ পুলি ৰব ৰুব লাগে আমি সকলোৱে আমাৰ যিবোৰ পৰিৱেশ আছে সেইবোৰ পৰিষ্কাৰ পৰিছন্ন কৰি ৰাখিব লাগে। সিহঁতক বুজাব লাগিব। আমি যদি ছাত্ৰ ছাত্ৰীসকলক বুজাও আমাৰ সৰু সৰু ভাই ভন্টি ভন্টীসকলক শিকাওঁ তেতিয়াহে আমি আমাৰ পৰিৱেশটোক ৰক্ষা কৰিব পাৰিম।
হয় তাকে গছপুলি ৰোৱাটো তেওঁলোক শিকোৱাটো বহুতে দৰকাৰ যে গছপুলি কিমান মু
হয়। এতিয়া এই এই হয় কোৱা
হয় কোৱা ক তুমি কোৱা
হয় এতিয়াতো আমি উ প্ৰত্যেক প্ৰত্যেকটো বিদ্যয়ালয়ক আমিটো ক'ব লাগিব যে চাফ চিকুন কৈ ৰাখিবা তোমালোকে সকলোকে বুজাবা যে ইয়াতে নেপেলাব প্লাষ্টিক জাবৰ যতে ততে নেপেলাবা আমি ৰিচাইক্লিং বি নিউজ কৰিব লাগিব দাচবিনত পেলাৱ লাগে সকলো বস্তু ক'ব লাগিব তে সিহতক ক'ব লাগিব বিদ্যালয়ত এইবোৰ ক্ৰিয়া কলাপ দিলেহে তেওঁলোকে বুজ বুজা পাব। আমি এতিয়া অকল পঢ়া পঢ়া লৈ ফালে থাকিব নহ'ব ন আমাৰ পৰিৱেশটোকো ৰক্ষা কৰিব লাগিব পৰিৱেশ ৰক্ষা কৰিলেহে আমি আমাৰ জনসংখ্যাটোক বচাব পাৰিম আগন্তক যিবোৰ আহি আছে সিহঁত সিহঁতক আমি বুজাব পাৰিম সিহঁতক ৰক্ষা কৰিব পাৰিম।
তাকেতো যদি ছাত্ৰ ছাত্ৰীসকললে আমি ইয়াৰ পৰা যদি নিদিয়াওঁ তেনেহ'লেতো নহ'ব। আমি বুজাব লাগিব যে কি কি কৰিবলৈ কি কি কৰিব নালাগে। এই বিদ্যালয়সকলে যদি এটা এটা যদি পদক্ষেপ লয় যে তেওঁলোকে কেনেদৰে এই ছাত্ৰ ছাত্ৰীসকলক এটা এটা এক্সট্ৰা ক্লাছ দিব গোটেই সপ্তাহে হয় নে নাই তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক কমেও সাতদিনৰ ভিতৰত এদিন হ'লে তেওঁলোকক সেই পৰিৱেশৰ যিটো আমাৰ মৰ্মতা বা পৰিৱেশলৈকনে যিটো আমাৰ চিন্তা সেই চিন্তাৰ বিষয়ে যদি অলপ কোৱা হয় তেনেহলে তেওঁলোকে বুজি পাব যে আমি পৰিৱেশটো কেনেদৰে বচাই ৰাখিব পাৰো হয় ন
হয় তুমি চৰকাৰে দিয়া মন্তব্যবোৰৰ ওপৰত কি ভাবিছা যে চৰকাৰে ভালদৰে দিছে নে তুমি কি ভাবা এইটো তোমাৰ মন্তব্য কি তাতে
মোৰ মতে চৰকাৰে এতিয়ালৈকে ভালদৰে একো পদক্ষেপ লোৱা নাই কাৰণ চৰকাৰক মই দেখি আছো বেছিভাগ আমাৰ অসমৰ কথাই যদি ক'ব যাওঁ যে আমাৰ অসমতে দেখি আছো যে কেৱল এইেই ব্ৰিজহে বনি আছে আৰু সেই ৰাস্তা ঘাটে যিটো পুৰণা পুৰণা সেই গছবোৰ যেন সেইবোৰহে কাটা হৈ আছে কিন্তু তাৰ বিপৰীতে যদি চাব যাওঁ যে চৰকাৰে কি কৰিছে তাৰ বিপৰীতে চৰকাৰে ডাঙৰ গছ সেই গছবোৰ যদি তাৰে পৰা এটা ঠাইৰ পৰা উঠাই কেনে আন এটা ভাল ঠাইত লগালে হয় তাতে হলে আমাৰ এই যিটো গছটো আছে সেইটো বেয়া নহলে হয় আমাৰ পৰিৱেশটো এতিয়াও বাচি থাকিলে হয় আমি ক'ব পাৰিলো হয় হয় যে চৰকাৰে ভাল এটা পদক্ষেপ লৈছে কিন্তু চৰকাৰে সেই পদক্ষেপবোৰ লোৱা নাই সেইকাৰণে মই চৰকাৰৰ প্ৰতি মানে এটা আহ নিজৰ ভাল মতামত আগবঢ়াব নিবিচাৰো কাৰণ চৰকাৰে যদিও কিবা কৰিছে ভাল কিন্তু একফালৰ পৰা বেয়াহে কৰি আছে কেৱল উন্নতি সটো নহ'ব পৰিৱেশটো বচাব লাগিব
হয় সেইকাৰণটো গুৱাহাটী মহ মহানগৰত দেখা নাই গছ গছনি নুু নাইকিয়া হৈ গৈছে ফলত বানপানীও হৈ থাকে দুইদিন পিছত পিছতে বানপানী হৈ থাকে থাকে ইমান গৰম গুৱাহাটী মহানগৰত থাকিব নোৱাৰা হৈ গৈছে
বুলি ক'ব গ'লেতো আমি দেখিছো যে আমাৰ পানীটো কিমান প্ৰদূষিত লগতে শব্দ প্ৰদূষণ তুমি চোৱাচোন শব্দ প্ৰদূষণ কিমান বাইছে হয়নে নাই
হয় শব্দ প্ৰদূৰষণো বাঢ়িছে ইমান বাঢ়িছে শব্দপদূখন বতাহ দুষিত হৈ গৈছে হ
আৰু এই গাড়ী যে ইমান বাঢ়িছে ইয়াৰ বিষয়ে কি ক'বা এই চহৰত গাড়ী ঘোড়া ইমান বাঢ়াৰ কাৰণে শব্দ প্ৰদূষণটো কেনেকুৱা হৈ আছে
মানুহে অকমান বুজিব লাগে য'তে য'তে অলপ দূৰ যোৱাৰ কাৰণে ৰ ্ বাহনো তেওঁলোকে ল'ব লাগে তেওঁলোকে নিজৰ গাড়ীখন যিমান পাৰে সিমান কম ইউজ কৰিব লাগে কম ব্য্য়ৱহাৰ কৰিব লাগে সেইবোৰ বস্তু তোমালোকে ক'তো কৰ'বাত যাবা খোজকাঢ়ি যোৱা নহলেবা ই ৰিক্সাত যোৱা নহলে বাা চৰকাৰে বাছ দিছে ইলেক্ট্ৰিক বাছ দিছে সেইবোৰত যোৱা তেতিয়া আমাৰ কি হ'ব আম নিজৰো আমি পেট্ৰলো বস্ত পাৰিম আমাৰ শব্দ প্ৰদূষনো নহব ফলত আমাৰ স্বাস্থ্যও ভাল থাকিব আমি যদি খোজ কাঢ়ি যাওঁ
হয় এই শব্দ প্ৰথত গাৰি পৰা সকলোকে ই এম আইত দি দিছে জিৰ' ই এম আই মানে তেওঁলোকে অলপমান পইচা দিলে গাড়ী পাই যায় সেই গাড়ীৰ বাবে কিস চহৰ লাহে লাহে গোটেই চহৰতে গাড়ী ঘোৰা বাঢ়ি গৈছে আৰু ইমান শব্দ হয় ৰাতি ৰাতিও হৰ্ণ মাৰি থাকে দিনতো হৰ্ণ মাৰে আৰু আশ আশে পাশে ৰাস্তাৰ আশে পাশে থাকিবই নোৱাৰে এনেকুৱা হৈছে তোমাৰ ৰাস্তাৰ কাষত যদি তোমাৰ ঘৰ থাকে তেনেহলে তুমি ৰাতিটো চাগে শুবই নোৱাৰিবা ভালকৈ
হয় বহু দুখ অসুবিধা হৈ আছে এতিয়া
আৰু এই টোপনি নহ'লেতো কিমানেই অসুবিধা কাৰণ মগজুটো আমাৰ শান্ত লাগে হয়নে।
হয় এতিয়া যদি এজন মানুহে গোটেই দিনটো কাম কৰি যদি ৰাতি অকমান শুবৈ নোৱাৰে শব্দৰ কাৰণে তেতিয়াতো তাৰ কাৰণে এইটো বেয়া এইটো আমাৰ লগতে অকল হোৱা নাই। কিমান মানুহৰ লগত হৈ আছে সেইকাৰণে এতিয়া বেমাৰ আজাৰো বাঢ়ি গৈছে।
হয় এই বেমাৰ আজাৰৰ বিষয়ে মানে কি কি বেমাৰৰ কথা তুমি জানা এই পলি প্ৰদূষণৰ কাৰণে যে বেমাৰবোৰ হৈ আছে।
এই কিমান বৰষুণ মানুহৰ জ্বৰ হৈ আছে মানুহৰ নাক বন্ধ হৈ থাকে কিছুমানে আকৌ ভালদৰে উশাহ নিশাহ লব নোৱাৰে এই শব্দৰ কাৰণে কি সেই তোমাৰ এই উশাক নিশাক লোৱাত অসুবিধা হয় প্ৰদূষণৰ কাৰণে পিছত যিবোৰ পানী পানীও হয় কেঞ্চাৰো হৈছে পানীও সেই পানীবোৰ আমি খালে আমাৰতো এনেও বেমাৰ আজাৰ বেছিয়ে হয় এতিয়া আগতকৈ বেমাৰ আজাৰ বাঢ়িয়ে গৈছে এতিয়া।
তাকেই আজিকালিতো মানুহে সুস্থ হ'ব নাই আজিকালি কেৱল বিছ বছৰ হ'লেই যেনেকুৱাকৈ এই বেয়া প্ৰদূষণ বা বেয়া বতৰৰ কাৰণে চাগে এইবোৰ হৈ আছে যে ইমান সহজতে মানুহ বেমাৰত পৰি যায় সকলোৱে মেডিকেলত যাব লাগে। সুস্থ খাদ্য খাই কেনে কাৰো দিনটো ভালে নাযায়। হয়নে
হয় আৰু বতৰো এতিয়া ভালদৰে নাহে কেতিয়াবা কি হৈ যায় গৰমো ইমান যেতিয়া গৰম পৰে যেতিয়া ইমান গৰম পৰি থাকে আৰু যেতিয়া বৰষুণ দিয়ে দিয়েই থাকে বৰষুণ।
তাকেইেতো বতৰটো এতিয়া কাৰণে এই প্ৰদূষণৰ প্ৰব্লেম কাৰণ যদি আমি দেখা পাওঁ যে ইমান গাড়ী ধোৱা তাৰ কাৰণে কি হৈছে গোটেই আকাশটো থাকি যায় আৰু কেতিয়াবা যদি ইমান গৰম পৰে যে এই সেউজীয়া গৃহ গেছবোৰো আমাৰ সহায় কৰিব নোৱাৰে।
হয় হয়
তাকে মই ভাবিছো যে সকলো মানুহ মিলি কিনে এটা পদক্ষেপ লোৱাটো উচিত তেতিয়াহে আমাৰ প্ৰদূ্ষনটো কৰিব আৰু আমি আমাৰ আগন্তুক দিনবোৰত আমি শান্তভাৱে জীয়াই থাকিব পাৰিম বা আমি ক'ব গলে সুফত কুফল ভাৱে আগবাঢ়ি যাম হয় ন নাই
আমিও সেইবোৰ ব্যৱস্থাবোৰ লাগিব আমিও অলপমান মানি চলিব লাগিব।
ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভালে লাগিলে। প্ৰদূষণটো কেনেকৈ কি হয় মই গম পা পালো বহুত কথা
প্ৰদূষণটো এতিয়া অকল কমাব লাগিব ভালেই লাগিল তোমাৰ লগত কথা পাতিও ঠিক আছে দিয়া ধন্যবাদ।